হেল্ল' কোৱা? হয় শুনি আছো মই।
হয় হয় ভালে আছে আপুনি?
হয় বৰ্তমান ভালে আছো।
অ হয়, হয় হয় ভালে আছো বাৰো আজি দিনটো কি কৰিলে আজি?
আজিৰ দিনটো কি কৰিলে মানে বৰষুণৰ বতৰ যিহেতুকে
হয় হয়।
ঘৰতে থকা গল আৰু তেনেকুৱা বিশেষ।
অ অ ওলাই ন গলে ৰজ অ অ ওলাই ন গ'লে ৰজে।
আপুনি ট্ৰেইনটো কেনেকুৱা গ'ল?
তেনেকৈ আজি বাৰ ঘৰতে বহি তেনেকৈ গ'ল বাৰ আমাৰপিনে গৰম আছিল ব আৰু আজি বৰষুণটো তেনেকৈ দিয়া নাই।
মানে গৰম হয় যদিও বহুতকে গৰম বৰষুণ দিছে হয়।
অঁ অঁ অঁ, বাৰু বৰষুণ সন্ধিয়া দিলে বাৰু দিনটো বৰষুণ নাছিল বাৰু। খেতি - বা
আবেলি কিয় বৰষুণ দিছে মানে আমাৰ বৰ্তমানৰ বৰষুণ দি আছে।
অঁ অঁ অঁ অঁ ভালেই তেতিয়াহ'লে - তেতিয়াহ'লে খেতি বাতি কৰিও ভালেই হৈছে তেতিয়াহ'লে।
হয় হয় ঠিকে আহিছে।
হয় হয়, খেতি - বাতি কৰি হৈ গল নে, নে কৰি আছে এতিয়া?
খেতি - বাতি, বৰ্তমান কমপ্লিট হোৱা নাই আৰম্ভণি হৈছে আৰু।
অ আৰম্ভণি কৰিছে অ।
হয় আৰম্ভই হৈছেহে।
হয়।
আপোনালোকৰ হ'ল নেকি?
ইপিনেও তেনেকে হোৱা নাই বৰষুণে নাছিলে নহয় এতিয়া বৰষুণ দিছে হে? আমাৰপিনে অ আৰম্ভণি বুলি ক'ব নোৱাৰি এতিয়া মানে অলপমান আছে আৰু অলপমান আৰু ৰুবলৈ। কেইটামান বাকী আছে আৰু এতিয়া শেষ হ'বগৈ বাৰু।
শেষ বৰ হল মানে আপোনালোকৰ কাৰণে।
হয় হ হ।
ঠিকে আছে। আপোনালোকৰ পিলে মানে এনে কি কি খেতি কৰা যায়?
আমাৰ এইপিনে এতিয়াতো বাৰু এতিয়া ধান খেতি কৰিছে আৰু যদি সেই আৰু বাকী টাইম হল, এতিয়া কি বুলি কয় ভেন্দি খেতি কৰিব পাৰি। আহ বদি খেতি কৰে কিছুমানে বাৰু আৰু তাৰোপৰি এতিয়া কি বুলি কয় এতিয়া ঠাণ্ডা ব তৰটো বেলেগ কবি ফুলকবি, বন্ধাকবি চব খেতি কৰে বাৰু। কিন্তু এতিয়া বৰ্তমান ধান ৰুই আছে আৰু গোটেই মানুহবিলাক এতিয়াও আলু খেতিয়ে কৰিব তাৰপিছত
হয়।
আৰু এইটো কি বুলি কয়, অ সৰিয়হৰ খেতি তেনে অ মৰাপাতৰ খেতিয়ে কৰে গোটেই খেতিতোয়ে কৰে মানে আৰু।
অকল মানে হয় অকল মানে ঘৰত খাবৰ কাৰণে কৰে নে মানে বিজনেচৰ লাইনত যাবৰ কাৰণে কৰে?
অ অ অ তেনেকা মানে আমাৰ ওচৰৰ গাঁৱৰ কেইটা বাৰু খালি ঘৰত খাবলৈ কৰে অলপমান দূৰত আছে তেনেকুৱা মানে আৰু এই গাঁৱৰ খেতি খিনি মানে কি কৰে আৰু এতিয়া বিজনেচৰ কাৰণে খেতি কৰে আৰু বেচিবলৈ লৈ যায় আৰু আমাৰ ইপিনে পুৰা নেমু, নেমু বাৰী ধেৰ আছে। ছাপ্লাই যায় বাহিৰত আৰু
মানে বিজনেচ লাইনত যায় আৰু সেইবিলাক
অ বিজনেছত যায়, নেমু খিনি বিজনেছত য়ায বাকী আৰু তেনেকুৱা ভেন্দি কি অলমান গছ কিছুমানে কৰিব এইকেইটা বদি এইকেইটা বাৰু ঘৰতে, মৰাপাত খেতি কেইটা বাৰু কিহত যাব আৰু সৰিয়হ খিনি
হয় হয়
হয় খিনি মানে বিজনেছ বেচিবলে কাৰণে খেতি কৰে আৰু কিনা পিছত ঠাণ্ডা দিনত ক কি বুলি কম বন্ধাকবি, ফুলকবি এইকেইটা ৰুব মানুহবিলাক এইখিনিও বেচিবৰ কাৰণে প্ৰায় বেচিবৰ কাৰণে কিয়া কৰে আৰু আপোনালোকৰ মানে কেনেকুৱা খেতি
মই মানে মানে চবজিৰ খেতি বুলি কব লাগিলে বাৰ মাহে চলিয়ে থাকে।
অ বাৰ মাহে চলি থাকে অ অ,
বৰ্তমান জি কা, ফল, তিয়ঁহ সেইবিলাক চলি আছে সেইটো মানে অকল বিজনেছ লাইনৰ কাৰণে হয় আৰু ঘৰত খোৱা বিজনেছ এটাই হয়
ডাঙৰ ডাঙৰ খেটি কৰে তেতিয়া হ'লে আপোনালোকৰ ফালে
মানে বিজনেচ লগত কৰা বিলাক অলপ ডাঙৰ
অ অ অ অ অ, তাতে ল লোকেল বজাৰত বেছে নে বাহিৰত চাপ্লাই দি দিয়ে?
লোকেল বজাৰত মানে বজাৰতহে বেছে বে চাৰ পিছত মানে বেপাৰী বিলাকে ধৰিলৈ যায় পেলাই গুৱাহাটীত যায়।
অ গুৱাহাটীলৈ ফালে অ অ হয় হয় হয় ভালেই তেতিয়াহ'লে।
বাকী আৰু বেলেগ হালধি খেতি।
অ অ হালধি খেতি
আলু কমকে কৰা দেখা যায় আমাৰ ইয়াতে বন্ধাকবি, ফুলক বি সেইবিলাক কৰে ঠাণ্ডাৰ দিনত। বৰ্তমান খেতি বুলি ক'ব লাগিলে ধানৰ খেতি, জিকা। সেই ফল এইবিলাকে হৈ আছে কেৰেলা এইবিলাক হৈ আছে।
অ।
আমাৰ ইয়াতে নেমুতো ইমান এটা দেখা নাযায় কম পৰিমাণে বহুত।
নেমু বহুত। খিনি হয় নেমু মানে মানে মোৰ বস্তাকে বস্তা চাপ্লাই গুচি যায় অপ। নেমু টোৱে মানে বিজনেছ হৈছে আৰু মেইন বিজনেছ।
মানে আছে ওচৰৰ অলপ। অলপ চলপ মানে অলপ দূৰত হয় সেইবিলাকত নেমু খেতি কৰে আও আমাৰ ইয়াত মানে মেইনলি চবজিৰ খেতি আৰু ধানৰ খেতিতে হয় আৰু
অ অ অ
বাকী আপোনালোকৰ ঘৰত কি কি খেতি কৰে এনেই?
আমাৰ ঘৰতো তেনেকে ধান ৰোৱাতো হয় বাৰু ধান ৰুই তাৰপাছত আকৌ ঘৰত খাবলৈ কাৰণে তেনেকুৱা এতিয়া আমাৰ বৰ্তমান বাৰীত। ভেন্দি আছে অকল ঘৰত খাবলে বেছিব নহয় আৰু অ তেনেকৈয়ে ভাত কেৰেলা তাৰপিছত আৰু তেনেকে মৰাপাট আৰু এই মেচা টেঙা। মৈছা টেঙা আমাৰ ৰুই থৈছে আৰু ঘৰত খাবলে কাৰণে।
আপোনালোকৰ ঘৰত ধান ৰুই হ'ল নে।
ধান ৰুই হোৱা নাই, বৰ্তমান আৰম্ভণি হৈছে। তাৰউপৰি আৰু খাবৰ কাৰণে আপোনালোকৰ কোৱা নিচিনাই, মৰা পতা মেচতা তাৰউপৰি কোমোৰা।
উম, হম- হম।
আছে আৰু অকল জলকীয়াও আছে।
অ', জলকীয়া অ', অ', আছে আমাৰো ঘৰত আছে বাৰু বাৰীত।
আপুনি খেতিত লাগে নে আপুনি
খেতিত লাগে মানে ইমান তেনেকুৱাকৈটো লাগি দিব যোৱা নাযায় মানে কঠীয়া তলি পোৱা নাই, সেইবিলাকত কেতিয়াবা-কেতিয়াবা আলি কাটিব দিম। মই সেইবিলাক যোৱা খাইয়ে আকৌ, ইমান যোৱা নাখায়, আপুনি কৰেনে।
মই তেনেকা নকৰো বাৰু, মই ক খেতিৰ কাম নাই, কৰি পোৱা নাই এতিয়া, হা। কঠীয়া তোলাত কেনেকুৱা হাজিৰা আপোনালোকৰ পিনে।
আমাৰ ইফালে মানে পুৰুষসকলৰ চাৰে তিনিশ।
অ', অ', অ'।
মহিলাসকলৰ তেনেকুৱা মানে বেলেগ চাইডৰ নিচিনা মানে সেই এই যে হেৰি চিষ্টেম তোৰ নাই আৰু কি
অ', অ'।
আমাৰ ফালে হাজিৰা চিষ্টেমে থাকে, আপোনালোকৰ ফালে।
আমাৰ পিনেও তেনেকা মানে কিবাটো চাই পেলাই দিয়ে আৰু মানে, কঠীয়াটো মানে যোনটো মুঠাটো তাকে চাই- চাই দিয়ে আৰু, ৰোৱা খিনি বাৰু তেনেকাই আঢ়ৈশ, চাৰে তিনিশ তেনেকে আও।
মানে হাজিৰা কৰা মানুহ মানে ভাত খোৱাই নেকি।
অ', তেনেকুৱা ভাতটো নিদিয়ে, ভাত নিদিয়াকে মানুহ চায়, ভাত দিলেতো আৰু কমি যাব।
হয়-হয়। মানে আমাৰ ওচৰৰ গাঁও বিলাকত দেখা পাইছে আৰু মানে কি ভাত ভাত দিও আৰু তেনেকুৱা হাজিৰা দিয়ে আৰু।
অ', ভাত দিলে হাজিৰাটো কমাই কৰি দি আছে। বেছি হাজিৰা নিদিয়ে। আৰু হাল চাল বাবলে কেনেকা, আ এতিয়া কি ব্যৱহাৰ কৰা হয় আপোনালোকৰ পিনে।
আগতেতো ঘৰত মানে গৰুৰে হাল হাল বাইছিলে বৰ তমান গৰু নাই আছে গৰু গাখীৰ খাবৰ কাৰণে গৰু আছে। এনে হাল বোৱা নাই- নাই, সেই হিচাপে ট্ৰেক্টৰে ব্যৱহাৰ কৰা হয় আৰু।
অ'। চবতে বাৰু একেটাই- একেটাই বাৰু অ', চবতে একেটাই বাৰু আজিকালি আৰু ট্ৰেক্টৰেৰে হাল বায়, যে সোনকালেও হৈ যায়।
হয়- হয়।
অ', ইমান কষ্টও নাই এতিয়াও আৰু নহ'লে গৰমত হাল বাবলে বহুত কষ্ট হয়। ট্ৰেক্টৰ থকাৰ কাৰণে বহুত মানে সুবিধা হৈ গ'ল আৰু এতিয়া সোনকালে হৈ যায়।
সোনকালে হৈ যায়। হয়, টাইম বহুত বাচি যায় আৰু।
হয় হয় টাইম বহুত বাচি যায়।
হয়। আপোনালোকৰ ফালে আৰু মানে হা কি কৈছে আপুনি কওকচোন?
গৰম তেনেকুৱা হৈছে নে? এ গৰম
মানে বৰষুণ পৰিলেও গৰমটো আছে বহুতে।
অ অ অ। বৰ গৰম কমা নাই আ। আমাৰ এই নগাঁও বাৰু নগাঁও নগাঁও।
হয়।
আমাৰ এইপিনে বাৰু খেতি বাতি ধেৰে হয় বাৰু চালান যায়। হলচেল যাই চাই পা পাব আপোনালোকৰ পিনো কেতিয়াবা। আপোনালোকৰ ক'ত আছে? আপোনালোকৰ ডিষ্ট্ৰিক?
কামৰূপ ডিষ্ট্ৰিক কামৰূপ ৰৰেল আহি পাইছে চাগে।
গৈছো গৈছো গৈছো কাম গৈছো বাও।
আমাৰো ঘড়ী চবে।
ঠিকে আছে।
বাকী খেতি বাতি মানুহ মানে গাঁওৰ বাকী বিলাকৰো হৈ গ'ল নেকি?
বাকীবোৰৰ কিছুমানৰ হৈছে কিছুমানৰ এতিয়াও বহুত বাকী আছে আৰু এতিয়া কিছ- মানে মানে হ'বগৈ আৰু বেছি নাই আৰু অলপ অলপ আছে আও।
আত্চ্ছা।
অ।
আপোনালোকৰ ফালে মানে অলপ আগতীয়াকৈয়ে ৰই নেকি।
উম উম তেনেকুৱায় এবাৰ অলপ আগতীয়াকে হৈছে বাৰু আগতীয়াকে মানে শেষ কৰিবলৈ চেষ্টা কৰে আৰ।
হয় হয়।
কিন্তু বৰষুণটোৰ লগত কথা বৰষুণটো প্ৰায় সম্পূৰ্ণ বৰষুণ দিয়াই নাই এতিয়া। বৰষুণ দিলেহে ৰুব পাৰিব। একেদিন নাই আজিহে যিটো বৰষুণ দিছে, আৰু ভালকে এতা। এতিয়া কালি ইমান দূৰ্বলে হ'ব চাগে এতিয়া।
মই এইফালে সদায়ে বৰষুণ দি আছে। কি- ন্তু ডাঙৰ বৰষুণ দিয়া বুলি কব লাগে, যোৱাকালি দিছে। আাজি দিছে তেনেকুৱাই আৰু।
হয় হয়। বৰষুণ দিলে ভাল তেতিয়া সোনকালে খেতি হৈ যায় আৰু।
হয় হয়।
খালি বেছিহিকে দিলে আকৌ বেয়া হয়।
হয়। আমাৰ এফালে মানে বৰষুণ দিলো মানে বৰষুণৰ পানীটো নাথাকেই মানে।
অ নাথাকে অ অ অ হয় হয়।
মানে বৈ যায় আৰু পেহে নামনি লৈ।
অ অ অ।
আপুনি ভাত পানী খালে নে?
উম খালো খালো খালো খালো খাই ব এতিয়া বাৰু ৰেষ্ট কৰি আছো এতিয়া আৰু। আপোনাৰ খোৱা বোৱা হৈ গল?
অ আমাৰ হৈ গে'ল। ঘৰৰ মানুহবিলাকে শুলেই চাগে আপোনালোকৰ?
অ অ শুলে অ এতিয়া এঘাৰটা টাইম হ'লে আৰু এতিয়া শুৱা টাইম হৈছে আও।
হয় হয়।
শুলে এতিয়া।
বৰ্তমান টাইমো হ'বৰ হ'ল আমাৰ।
অঁ অঁ অঁ হয় বাৰু কথা পাতি ভাল লাগিল বাৰু এতিয়া।
হয় অকেই।